হেল্ল'
অ, কি কৰিছা?
কি কয়, এই এনে আছো। তুমি?
মইয়ো এনেই বহি আছো।
পিছে ভাত পানী হ'ল?
উম। ভাত পানী হ'ল। খোৱাহে নাই।
আচ্ছা। খবৰ ভালেই ঘৰত চবৰে।
উম, ভালে।
উম।
তুমি কি কৰিছা?
মই আছো এনেই বহি আছো মই ভাত পানী খালোঁ মানে পেলাইনি অক বহি আছোঁ ইপেনে
অ',
এখন ফ টাইম পালো এটো খুলিলো। এপছটো খুলি পেলাই এনেই এটা মানে ফোন কৰিলো আৰু।
অ',
যে এতিয়া কি কৰি আছা, পঢ়ি আছা নে পঢ়ি আছা নে কি?
নাই পোৱা নাই যেইটো
আচ্ছা কিমনলৈকে পঢ়িলা?
টেন পাছ কৰিলো এ সৰু স বিজনেছ এটা কৰি আছো
উম, কি বিজনেছ কৰিছা?
এতিয়া ব্ৰইলাৰ ফাৰ্মখনকে খুলিছো।
উম, ঠিকে আছে, অ।
তুমি কি কৰি আছা?
মই তোমাৰ এতিয়া ধৰা বি এটো কমপ্লিট হৈছে এতিয়া তোমাৰ বিজনেছ মানে খুলিছোঁ আৰু এটা আকৌ পিছত খুলিম আৰু এতিয়া তোমাৰ মই এতিয়া তোমাৰ কাপোৰৰ বিজনেচটো কৰি আছো তাৰপিছত তেতিয়ামানে লাহে ব্ৰইলাৰটো বিজনেছ এটা কৰিম।
অ',
উম। এতিয়া ধৰা ব্ৰইলাৰটো বেছি হা কাপোৰ আমাৰ দোকান আছে টো দোকানৰ পৰা ঘৰে ঘৰে মানে পঠাই দিওঁ, আৰু নিজৰ মানে ৱৰ্কাৰছবলাক কাম কৰা। আছে চাৰিজন, তাৰে দুজন দোকানতো দুজন মানে গাৰ্ড পথাই দিও এনেকৈ ঘূৰিবৰ কাৰণে তাকে, আৰু মানে এয়া গৰমৰ দিনটো তাতে তাৰ মানে গৰমৰ দিন, হাত কেইটা স্পৰিং সাপচা হাত কেইটাই স্পৰিং তোমাৰ হাফ পেণ্ট এইবিলাকে বেছি চলি আছে মানে।
অ',
আকৌ কি বুলি কয় তোমাৰ দুইয়া ফিফা ৱৰ্ল্ড কাপ চলি আছে তাতো এতিয়া ধৰা, ৰনাল্ডো মেচি নমাৰ সনেৰ মানে যোনটো চপাই দিওঁ ন মোৰ মানে চাফা মেচিন এটাও আছে। সেই চপা মেচিনটোদি মানে সিহঁতৰ পূৰাবিলাক চপাই দিওঁ তো তোমাৰ সেইবিলাক মানে আৰু এতিয়া সবাক চি আছে তটো মানে এইবিলাক কৰা হৈ আছে মানে বিক্ৰী আছে এইবিলাক চবপোৱাবিলাক। আকৌ ধৰা এতিয়া তোমাৰ যোনটো অ, যোনটো এতিয়া তোমাৰ নিজৰ ধৰ ফটোখনো লগাব পাৰে না চাৰ্টত চাৰ্টত বা স্পৰ্টিঙত সেইটোতো আৰু তোমাৰ বেছিয়ে লাভ। ফাইদা আছে এইটো তোমাৰ তুমি স্পটোনিলা ধৰা বা তুমি চশ ট দুশ টকাত আনিলা এইটো মিনিমাম তুমি হাজাৰ টকাত বেছ যোনে নিজৰ ফটো লগাই দি পেলাই বেচিব পাৰা।
অ',
যদি আৰু অকণমান ডাঙৰ কৰিব পাৰো বিজনেছটো তেতিয়াতো আৰু ভালেই আৰু মানে।
উম, বাকী অনলাইনো কৰিব পাৰা তুমি এতিয়া।
অ', অনলাইনতো আছে মোৰ মানে এটা হ মানে চাইট আছে মোৰ ৱেবচাইট এটা এটো মানে অনলাইন চেলিং কৰো।
অ', ঠিকেই আছে ন ত'বছচোন
যি এইটো তোমাৰ আৰু
মোৰতো ইমান একো নাই বাৰু এতিয়া বয়লাৰ ফ্ৰামটো চলি আছে।
উ তাই গৰমত চাগৈ বইলাৰ মৰিছে ন?
এ এইতিটো বহুত লছ হৈ যায় ন এইটো সময় এতিয়া গৰমত। তা দোকান এখনো আছে তাতে অলপ হেৰি কৰো আৰু।
মই ভাবিছো ঠাণ্ডা দিনতহে মই হেৰি কৰিম বুলি ইনভেষ্ট কৰিম বুলি ভাবিছো। তোমাৰ মানে এটা আইডিয়া পাইছোঁ মই ধৰা
উম।
এতিয়া বাঁহ মানে মাটি অলপ আছে তোমাৰ তাত। খালি মানে বাঁহ আৰু খেৰেদি ঘৰখন বনাই পেলাই হাজিৰা লগাই ঘৰ বনাই ধুনীয়াকৈ তাত মানে ধৰা ব্ৰইলাৰ খিনি থ মানে পাৰ্টনাৰশ্বিপত কৰিম তোমাৰ দু তিজন লগত এতিয়া মানে। তটো অলপ সুবিধা হ'ব ধৰা অকণ ডাঙৰকৈ খুলিম আৰু এ তোমাৰ এজনে ধৰা ত ডেইলীটো চেঞ্জ কৰিব লাগেই সেইটো তোমাৰ যোনটো খানাটো তোমাৰ উল্টা পোল্টা কৰি চাফা কৰি দিব লাগে তাত যোনখিনি হেৰি থাকে
উম।
আৰু তোমাৰ ডেইলি কেমিকেল দিব লাগে চাফা কৰিবতো লাগে এইবিলাক সদায়।
অ'।
সেইখিনি চফা কৰিবৰ কাৰণ মানে লগৰ তিনিজন কৰি লৈছোঁ ধৰানভে ইনভেষ্টাৰ মানে একেলগ পাৰ্টনাৰশ্বিপত ধৰা সিহঁতে এজনে আমি পানী চেঞ্জ কৰিলে এজনে এডো চাফা কৰিব বা এজনে কেমিকেল ল এনেকৈ কৰি লৈছোঁ আৰু মানে পূৰা
অ'।
হেৰি কৰি লৈছোঁ তাৰপিছত এতিয়া
উম।
যদি তুমি এতিয়া ব্ৰইলাৰ যোনখিনি ধৰা কোম্পানী বা কৰে মানে নিজেই নকৰোঁ। যোনটো কোম্পানীয়ে দিয়ে সেইটো কৰিম ত কোম্পানীয়ে তোমাৰ চব দিব মানে বস্তুবিলাক যেনেকে ধৰা এতিয়া তোমাৰ ব্ৰইলাৰটো কৰিব যি যি লাগে কেমিকেলৰ পৰা মানে এনে দানা পানী আদি কৰি যিমান লাগে যি বস্তু চব ম দিব কোম্পানী পৰা। খালি তুমি সিহঁতকে মানে ব্ৰইলাৰটো ডাঙৰ কৰি বেচিব লাগে বাছ। আকৌ যদি মৰি যায় তোমাৰ লছ হ'ব সেইকাৰণে আমি ভাবিছোঁ গৰম দিনত নকৰো লছ হ'ব। সেইকাৰণে আমি ঠাণ্ডা দিনত কৰিম বুলি ভাবিছোঁ আৰু মানে।
কোম্পানীৰ লগত কোম্পানীৰ লগতে কৰিম লাগিছে নে নিজে কৰিম লাগি নিজৰ পাৰ্চনলী।
যে মানে প্ৰথমতে নাই প্ৰথমতে মোক কোম্পানীৰ পৰা চাই লওঁক কি ধৰণৰ হয় কি কথা মানে ধৰা তাৰপৰা যদি। আমাৰ হৈ যায় তেতিয়া আমি তোমাৰ কোম্পানীৰ কোম্পানীৰ পৰাই কৰিম যদি কোম্পানী যদি লোকচান হয় তেতিয়াহ'লে আ মি কো্পানী ফালৰ পৰা যদি লোকচান হয় তেতিয়া আমি নিজে কৰিম মানে নেক্সটাইম।
নাই এতিয়া ফাৰ্ষ্টটাইম তুমি কোম্পানী ফালৰ পৰা কোম্পানী পৰা তেতিয়া কি, কি মানে মেডিচিন লাগে কি, কি মানে কৰিব লাগে। কোনটো টাইমত।
অ', সেইখিনি মানে গম পাম আৰু তাতে বোলে তোমাৰ যোনটো ব্ৰইলাৰ যোনটো মানে হেৰিটাইপ বনাম চাংঘৰ টাইপৰ কৰিম ব্ৰইলাৰ যোনটো পুখুৰীৰ জলত। তেতিয়া মই মানে দুটা বিজনেছ হ'ব মোৰ পুখুৰীত ত মাছৰ বিজনেছ হ'ব। অ', কিবা মাছৰ বিজনেছো হ'ব আৰু ওপৰত ব্ৰইলাৰ দুতো মোৰ মানে। তাতে পেলাই দিম চব। সটো মাছে খাইেলাই প মানে টাইপত বস্তুতো ভিটামিন পাব মাছখিনি ডাঙৰ হ'ব ত' মোৰ এটাৰ লগতে মানে দুটা বিজনেছ হৈ যাব তেতিয়া তাকে ভাবিছোঁ মানে সেইটোৱে ভাবিছোঁ আৰু মানে এটা কাৰণে দুটা কৰিম আৰু একেলগে মানে এতিয়া দুটা কাপোৰটো যদি অলপ বেছিকৈ ইনভেষ্ট হৈ যায় মানে তোমাৰ বেছিকৈ প্ৰফিট হ'লেতো আৰু অকণমান ডাঙৰ কৰি দিম ধৰা। কাপোৰৰ এ প্ৰফিট হ'ব হৈছে বাৰু অলপ এতিয়া গৰমত। যদি হয় পাছত আকৌ মানে ধৰা গাহৰিও বিজনেছ কৰিম ভাবি আছো।
অ', নেকে লাহে লাহ কৰি ল চব ফটা এটাকে কৰি যাব লাগে চব।
আমাৰ অসমীয়া মানুহতো গাঁৱত নিজে পু়হিবতো নোৱাৰে।
অ',
সেইকাৰণে মানে ওচৰৰ মানে এখন বড়ো গাঁও আছে তাতে লগৰো আছে সিহঁতকে মানে কৈছে এনে গাহৰি পোহে তইহকে আদি দি দিম আৰু এতিয়া আধি দি দিলে, সিহঁতক উম সিহঁতক আধি দি দিম সিহঁতে পুৰিব মানে ধৰা ফ্ৰেণ্ডক কৈ দিম আৰু এনেকে তেনেকে কৰিবা তোমালোকে যিমান লাগে মই তোমাক এইটো দি দিম তেনেকে কৰিব বোলে তেতিয়া হ'ব আমি কৰিম আমাক যদি কোনো মান্থলী চেলাৰী দিয়া তেয়াহ'লে আমি ধুনাকৈ কৰি দিম কৈছে। মাণ্ঠলী চিষ্টেমত যদি দিওঁ মোৰ ইমান লছ নাই সিহঁতৰ কাৰণে অলপ কষ্ট মান সিহঁতে কষ্ট কৰিব আৰু অলপ
উম',
খালি অলপ কষ্ট হব, আৰু সিহতৰ সেইকাৰণে কৈছে আমাৰ কষ্ট ষ্টব অলপ ধৰা সেইকাৰণে আমি এনেকৈ হাজাৰ চিষ্টেম নকৰোঁ আ মান্থলি চিষ্টেম কৰিম গছি হ'ব তেনেহ'লে তুমি তোমালোকে যেনেকৈ কৰা খালী মই ইনভেষ্টটো কৰিব লাগিবই প্ৰথমতে তাকে এইেইকাৰণে ইনভে কৰিছে য কি হয় ৰেষ্টটো কৰিম আৰু মানে এনেকৈ লাহে লাহ এতিয়া কৰিম আৰু বেছি তোমাৰ বেছিদি নকৰল গাহৰিটোটা আগতে কৰিম ব্ৰইলাৰ কিন্তু ত এতিয়া ঠাণ্ডা দিন আহিব টাইম আছে অলপ ত গাহৰিতটো আগতে আগতে ষ্টাৰ্ট কৰিম তাৰপিছত তোমাৰ ব্ৰইলাৰটো আৰম্ভ কৰিম গাহৰিটো ইমান ইমান হেৰি নাই তোমাৰ যোনতটো মোৰ ধৰ ইনভেষ্ট কৰিম ভাবিছো এইটোোৱে যাব মানে সিহঁতে চোৱা চিতা সিহঁতে কৰিব সিহঁৰ ফালৰ পৰা কিবা লোকচান হ'লে সিহঁতৰ দাই হব। ধৰাইিয় মইহক পইচাটো দি আছো সিহক যদি ভালৈ নাায় ত সহনেদৰে ভুল হ'ব এইটো
অ'
অ', মানে এইটোকে আৰু এতিয়া
উ গাঁৱতটো আছে বাৰু প্ৰফি ব গাঁৱতটো
গাহৰিত প্ৰফিটটো বহুত আছে মানে, যেতিয়া কৰিব পৰাৰ লগতহে কথা আৰু যদি কৰিব পাৰোঁ ভালেই আৰু কৰিব নোৱাৰিলেহে, অলপ আৰু দিগদাৰ উম, পিছেত এতিয়া গৰম বন্ধটো চলি আছে। ল'ৰা ছোৱালী বিলাকৰ স্কুলৰ এতিয়া কৰ'বাত ফুৰিব যাম বুলি ভাবিছা নেকি অ, অ, কলেজ বন্ধ এতিয়া তেওঁ মানে ভাবিছোঁ এবাৰ মানে অলপ ট্ৰেভেলত যা দূৰলৈ। যাবা নেকি নাই প্লেন বনাইছা তোমালোকে? মানে আমি এতিয়া প্লেন এটা বনাইছো আৰু যাম বুলি
লগাত কৈ আছিলো কথা
অ', মি ভাবিছো এইবাৰ অৰুণাচললৈ যাও। আমিছো অৰুণাচল যাওঁ অ বেছি নহয় তোমাৰ পাঁচজন পাঁচজন আছো মানে পাঁচজনো মানে এটা ক্লাছৰে আমি ভাবিছো যে তাত যদি আমি ফুৰিব যাওঁ তো অলপ ভালো লাগিব, ধৰ মনতটো অলপ ভাল লাগিব ফুৰিব গলে আৰু তোমাৰ তাত নতুন কথাবিলাক শিকিব পাম ধৰা তাত গৈ পেলাই য'ত তাতে তাত কি, কি, হয়, কি কথা মানে তোমাৰ চব গম পাম আৰু, যেনেকৈ ধৰা অৰুণাল গলো অৰুণাচল নপ আকৌ ধ মেঘালয় যাম মানে যিমান জেগাত আছে আৰু আমাৰ সখিনিত ওচৰত তিন চাৰি জেগা মান ঘূৰিম আৰু ধুনীয়াকৈ। ধৰা তাত নতুন নতুন জ্ঞান ধৰা হেৰি কৰিম আৰু অলপ
উম,
শিকিম আৰু নিজেই, গ'লেতো গম পামেই আৰু অলপ।
মোৰ যোৱা প্লেন আছে বাৰু মন্দিৰলৈ হেৰি কেদাৰনাথ লগৰ কেইটাক কৈ আছে কেইটামান যাম বুলি দেই তাতে যোৱা কথা ভাবিছো এতিয়া।
পাৰিবা তাতো যায়িব তাত খালি আৰু অলপ দূৰ দূৰ হ'ব খালি।
এইটো অলপ কষ্ট হ'ব নোৱাৰলেও ভানৰ ভাৰতৰ কিনো কষ্ট আৰু যেতিয়া ভ্ৰমণৰ মানে জেগাত পাায় আৰু তেতিয়াতো চব কষ্ট দূৰ হৈ যাব।
উম,
সেইদান যাওঁ বুলি ভাবিছে
উম ঠিক আছে যাব লাগে চবতে যাব লাগে এতিয়া তাতে খেতি বাতি কৰিছে নে ঘৰত উম কৰি আহিবা কৈছে এতিয়া খেতি বাতি
খেতি বাতি চলি আছে বাৰু কি ক আৰু ৰ'দ গৰম ৰ'দ
অঁ হয় বাৰু এইটো ইমান গৰম এতিয়া তোমাৰ মিনিমাম থাৰ্টি ডিগ্ৰী চেলচিয়াছ গৰম হৈয়ে গৈছে থাৰ্টি ছেভেন ইটৰটো চাৰ্জ আহি গৈছে
হেগ দনহ ডেলপ কালি পৰহি অলপ বৰষুণ দিছে এতিয়া পানী ৰখিছে অলপ এতিয়া তাকে হাল মাৰি আছিল অলপ একে এতিয়া হাল মাৰাইছোলপ
অ হাল মাৰিলে বঢ়িয়া তাৰপাছতে কিমান মান খে কিমান মান মাটি আছে
এ ন চাৰি পাঁচ বিঘা মান আছে
ঠিকে আছে আমাৰ আছে মাটি তোমাৰ দহ বিঘা মান গোটেইখিন মানে ধৰা দুইবিঘা এটা মানে অলপ বেলেগত আছেতো সেইখিনিত মানে এইবলোক খেতি কৰিছো তোমাৰ বডি ভেন্দি জিকা বোল এইবিলাক দুইবিঘাত সেইখিনি কৰিছো বাকী আঠ বিঘাত প ধান ধান লগাব দিছোঁ মানে তোমাৰ ধানখিনি মানে সেই বেগয় দাঠি চিষ্টেমটো নহয় মানেহকইচা দিছোমালোকেতি কৰি দিব লাগে খালিম সটো দি পইচা মানে এনেক আধ চিষ্টেমো দা নাই যিঁতক আমি ধান আধাখিনি ভাগ দিব লাগিব সেনেকে দিয়া নাই মানে তোৰ নিজৰে মাতি তো আমি এনেক দিছো আৰু
অ
এনেকে দি মানে আৰু এতিয়া যিমান কি হয় আৰু মানে দহ বিঘা মাতি তাৰে দুবিঘা বৰা আকৌ দুবিঘা জহা বাকী খিনি মানে এনেতো আৰু তাতশৈ ধান তোমাৰ আইজোং এইবিলাক আৰু আইজোং ধান গালি ধান এইবিলাক এনেকে দি দিছো ৰব এতিয়া সখিনি হ'লে আৰু চাওঁ আৰু এতিয়া লাহেকৈ এতিয়া মানে বোকাখিনিতো হোৱা নাই বাৰু কঠীয়া খিনি এতিয়া ডাঙৰ হৈ গ'ল বাছ এতিয়া বোকা দিছো তোমাৰ দুদিন হৈছে জাষ্ট তেওঁ হোৱা নাই আৰু কা ৰোৱা আধায় হৈছে আৰু ঢেৰ আছে মানে এতিয়া ৰুব
সৰু কঠীয়াও এই ডাঙৰে হোৱা নাই কঠীয়া খিনি ডাঙৰ হব কিজানি পানীয়ে পোৱা নাই যে
উম মানে আমাৰ দুই তোমৰ যিমান কঠীয়া পেললে আধাখিনি মানে আগতীয়াকৈ পেলোৱা হ'লেতো আগতীয়াকৈ পেলোৱাখিনি তমাৰ ডাঙৰ হৈ'ল সখিনি এতি পাছ পেলোৱা যে এইখিন ডাঙৰ হব হোৱা নাই মানে অলপ টাইম লাগিব ইখিনি ডাঙৰ হওঁতে সেইকাৰণে আৰু এতিয়া যোনখিনি ডাঙৰ হৈছে সেইখিন কৰি আছো আৰু যোনখিন এতিয়া এনে কৰোতে কৰোতে ডাঙৰ হৈ যাব তেতিয়াৰ পৰা সেইখিনিও হৈ যাব আৰু ৰুবলৈ
অ
এনেকুৱাই আৰু তোমাৰ আৰু কৰি আছো পছ আৰু আৰু
য়া কি কবা গৰম বহুত অ থাকিবও পৰা নাই সেইকাৰে ভাতে খাব মন য নাই গৰমত
অ পিছে ফাষ্ট ফুডৰ বস্তু কি কি খাই ভাল পোৱা
পাঁচ কিলো ম'ম' চাওমিন এইবিলাক বাৰু খাওঁ বাৰু
উম ঠিকে আছে অ ভালেই লাগে ন
চিকেন পকৰা
আৰু পিছে এতিয়া কি বুলি কয় ফাষ্টফুডৰ বস্তুতো খাই ভালেই পোৱা
উম
আকৌ ফাষ্ট ফুডৰ বিজনেছ এটাও কৰিব পাৰা অ এইটো পাৰো কলে এইটো এটা সৰুকৈ বিজনেছ কৰিব পাৰি তোমাৰ সন্ধিয়া সন্ধিয়া আকৌ এটা ফুটপাথত দোকানখন খুলি মানে ঠেলা টাইপৰ লৈ পেলাই ঠেলা চিষ্টেমৰ যোনটো ধৰা অ এনেকৈ পাৰি এইটো কৰু কলে
পকৰী, আলু চব, ব্ৰেড চব, সেইবোৰ বনাব পাৰি।
আগতে যেতিয়া মই বেলেগ তোমাৰ কম ক্লাছত আছিলো নাইন টেনত তেতিয়া মানে মই তাৰ পাৰ্ট টাইম জব কৰিছিলোঁ এখন এনেকা চেৰী দোকানতেই ফাষ্টফুডৰ। সেইটো দোকানত কৰিছিলো, তেতিয়া মানে শিকিলো মই এতিয়া যদি তোমাৰ তুমি যদি ইন্টাৰেষ্টেড আছা মোক কোৱা। ত দুটাই পাৰ্টনাৰশ্বিপত এখন খুলিম।
অ খুলিব পৰা যায় তেনেহলে ব'লা খুলো আৰু।
অ পাঁচতাকৈ কণ্টেক্ট কৰিবা দুজনে কথা পাতি পেলাই মানে ধুনিয়াকৈ কৰি লম। নে কি কোৱা? অ এনেকৈ কথা পাতি মানে তোমাৰ ধৰা বেছি নহয়। তোমাৰ মম', চাওমিন, পাস্তা। বাছ ফাষ্ট ফুডৰ বস্তু কেইটামান বনাম আৰু পাৰিলে পিজ্জা আৰু বাৰ্গাৰ বছ সিমানেই। আৰু বেছি মানে ইমান হেৰি নকৰো বাছ সন্ধিয়া তোমাৰ ছটা বজাৰ পৰা। পাঁচটা বজাৰ পৰা দহটালৈকে বেছি নহয়, বাছ টাইম এইটোলৈকে হ'ব। অ এইটো মানে আৰু বেছি ডাঙৰ নহয় সৰু ঠেলাখন।
উম এতিয়া সৰুকে ঠেলা এনেকে হেৰিতে কৰো পিছত লাষ্টত যদি হেৰি হয় তেতিয়া ৰেষ্টুৰেণ্ট ছেষ্টুৰেন্ট খুলিব পৰা কথা ভাবিম আৰু।
উম দিয়া ন পাছে পিছত পাৰ্ছনেল কণ্টেক্ট কৰিবা। দিয়া উম, উম দিয়া হ'ব দিয়া।